অ, ইছা।
এই ৰবা, নিউজ এটা চাই আছিলো। এ টিভিটো চাই টিভিত ইনক্লুচিভ নিউজ চাই আছিলো।
অ- অ, কিহৰ আজিকালি আৰুতো ভাল নিউজ একো নায়েই কি চাই আছিলানো?
তাকে তেনেকুৱা দুখ লগাই। এই হেৰি মানে কিবা গাঁওখনৰ নামটো পতক কে পাহৰি গলো। গাঁও নহয় আৰু, সৰু মানে কিবা চহৰৰ টাইপৰ সৰু শিশু এটা এনেকে উদ্ধাৰ হৈছে নহয়। কোনোবাই ডাষ্টবিনৰ ভিতৰত পেলাই থৈ গৈছে। তাৰ পিছত আৰু পুলিচ- চুলিচ আহি মেলি যেনিবা হেৰি, এনেকে কিবা ফৰ্মেলিটিজ কৰি মেলি, তেওঁক অ, অনাথ আশ্ৰমলৈ লৈ গলে আৰু। কিন্তু মানে এইটো আজিৰ ঘটনা নহয়, নহয়। বহুত আগতে- আগতে নিউজ পেপাৰ বা বাতৰি কাকতত হওক, এনেকুৱা নিউজবোৰ পায়ে থাকো। ইমান সৰু সৰু শিশু বিলাকক মানে এৰি থৈ, এৰি থৈ যায়। চব গৈ- গৈ অনাথ আশ্ৰমত দিব যাব লগীয়া হয়।
হয়- হয়।
বৰ বেয়া লাগিলে নিউজটো দেখি। হয়।
কিছুমান মানে, কিছুমানে সেয়াহে নিজৰ মাক বাপেককে নাপায়। খাবলে নাপায় তেনেকে। বৃদ্ধা অ, কি অনাথ আশ্ৰমত থাকিব লগা হৈছে, কিছুমান ৰাস্তাই ঘাটে পৰি থাকিব লগা হৈছে। তাৰ বিপৰীতে কিছুমানে তোমাৰ জী- জীৱনতটো কিমান উপভোগ কৰি কৰে তোমাৰ, মানে বস্তুৱে পাতিয়ে চব বোৰে পাইছে তেওঁ কিছুমানে।
বিলাসীতা একদম, উদযাপন কৰি আছে।
উপভোগ কৰি আছে। তেওঁলোকক যিমান পৰিমানে, যিমান উম, যিমান বস্তু দিলেও তেওঁলোক লোকৰ মানে কিবা দাহ, নমৰা নিচিনা। কিন্তু এফালে আনহাতে এইফালে, অ।
বস্তুৰ প্ৰতি হাবিয়াসটো তেওঁলোকৰ নকমে। কিন্তু মানে দু, একেখন সমাজতে দুটা মানে বিপৰীত ছবি।
বিপৰীত ছবি। কোনোবাটোৱে তো, অ। একেবাৰতে খাবও পোৱা নাই। ৰাস্তাত পৰি থকা, কোনোবা বৃদ্ধাশ্ৰ অ, কি অনাথ আশ্ৰমত আছে। আৰু বিপৰীতে তেওঁলোকে ইমানেই বিলাসিতা পাইছে যেন, এ কিবা এটা বিচৰাৰ পিছত যদি নেপায়, মাক- দেউতাকক মানে অ, অশান্তি কৰিছে।
হয়। সেই অনাথ আশ্ৰম বোৰ থকা কাৰণেহে এনেকুৱা শিশু বিলাকৰ মানে কিবা এটা হৈছে দেই তেওঁলোকৰ। কাৰণ অনাথ আশ্ৰমৰ পৰাও বহুত দেশৰ, ভৱিষ্যত দেশৰ মানৱ সম্পদ গঢ় লৈ উঠিছে ন। তোৰ অনাথ আশ্ৰমৰ
মত আছে
হয়, অনাথ আশ্ৰম খিনিৰ কিন্তু এতিয়া প্ৰয়োজন আহি পৰিছে। যি নিউজ দেখিছো, ইমান মানুহবিলাকৰ এই অৱস্থা। মাক-দেউতাক ঢুকাইছে হয়, সেইয়া
লাগে অনাথ আশ্ৰম, অনাথ আশ্ৰমবোৰ হোৱাৰহে কাৰণতো এ, এতিয়া মাক-দেউ, অভিভাৱকহীন ল'ৰা-ছোৱালীখিনিক তেওঁলোকে উ, চোৱা-চিতা কৰিছে। তেওঁলোকে সেইটোতো আশীৰ্বাদেই পাইছে।
হয়, হয়, সেইটোয়ে পাই। তুমি গৈছা নেকি অনাথ আশ্ৰম?
মই গৈছিলো দেই। মই কিবা মানে স্কুলৰ এটা কামত গৈছিলো। হেল্ল'।
অ', শুনি আছো।
অ', মই এটা কিবা সমাজ সেৱামূলক কাৰ্যসূচী এটা আয়োজন কৰা হৈছিল মানে। স্কুলৰ পৰা তেতিয়া উম, তেতিয়া মানে কৈছিলোঁ। মই মোৰ ষ্টুডেণ্টৰ লগত গৈছিলোঁ মানে।
বা তুমি বহুত ভাগ্যৱান তেতিয়া অনাথ আশ্ৰমলৈ গৈছা। বাৰু তাত কি কি পালা? কি কি কৰিলা গৈ গৈ?
অ', তাত মানে তোমাৰ আমাক প্ৰথমে আশ্ৰমখনৰ পৰিচালকে মানে আমাক আদৰণি জনালে। জনাই তোমাৰ আশ্ৰমখনৰ বিষয়ে বিভিন্ন তথ্য দিলে আৰু কেনেকে এ কি হৈ পেলাই আশ্ৰম খন খোলা হ'ল বা তাৰ কোন-কোন মানে মানুহ তাত জৰিত হৈ আছে। বা প্ৰথমতে তাত কিমান জন আছিলে শিশু এতিয়া আশ্ৰম খম মানে কেনে পৰ্যায় আছে, সেইখিনি কথা আমাক অ', ক'লে আৰু। অ', অনাথ আৰু তাত মানে বহুতো অনাথ আৰু অসহায় শিশুৱে বাস কৰে। গম পাইছানে? তেওঁলোকৰ শিক্ষা হওঁক বা খাদ্য-স্বাস্থ্য বা অনাথ অন্যান্য মানে যিকোনো পূৰণ বা প্ৰয়োজন পূৰণ কৰিবলৈ মানে বহু মানুহে এটা সহায় আগবঢ়াই বুলিও আমাক কৈছে।
হয়। তোমালোক অ', তোমালোকে শিশু-অনাথ শিশুসকলৰ লগত আচলতে তেওঁলোকক অনাথ বুলি নকওঁ দেই কাৰণ তেওঁলোকে ঘৰ এখন পাইছে যেত যেতিয়া আৰু অনাথৰ পৰা তেওঁলোকে, অ', হয়।
কোনো নাই যদিও মানে তেওঁলোকৰ লগত ভগৱান আছে।
হয়, আৰু ভগৱানতকে মানে ডাঙৰ একো হ'বই নোৱাৰে ন।
হয়, হয়। তেওঁলোকৰ গাততো কোনো দুখ নাই। অনাথ হ'ল বুলিয়ে তেওঁলোকৰ ভুল নহয় সেইটো।
হয়, তুমি হেৰি আ শিশুসকলৰ লগত কথা পাতিছিলানে? আৰু কিবা লৈ গৈছিলানে তেওঁলোক কলে এটা মৰম উপহাৰ?
হয়, হয়। মানে মই নিশ্চয় কথা পাতিছিলো তেওঁলোকৰ লগত। অ', কথা পাতি বহুত ভাল লাগিল। কিছুমান শিশুৱে নিজৰ মানে অলপ ডাঙৰ যিখিনি সেই খিনিয়ে নিজৰ জীৱনৰ কথা ক'লে। তেওঁলোকৰ, তেওঁলোকৰ লগত কি হৈছিলে সেইখিনি ক'লে, মানে অনাথ আশ্ৰম বুলি কলে সৰু ল'ৰা-ছো ছোৱীলীখিনিয়ে তাত নাই মানে বহুত অ', ভাল-ভালকে পঢ়ি থকা ডাঙৰ-ডাঙৰ ল'ৰা-ছোৱালীও তাত আছে। তোমাৰ কিছুমান এতিয়া হাইস্কুল প-পঢ়ি আছে, তেনেকুৱা মানে। কিছুমানে তোমাৰ এনেকে বি এ-চি এ পাছ কৰি ওলাই গ'ল হ'লেও মানে আহি থাকে তেনেকুৱা। নিজে মানে এষ্টাব্লিছ হ'ল কিছুমান। অ', কিছুমান এইটোয়ে নিজৰ জীৱনৰ কথাও ক'লে বা, তেওঁলোকৰ কষ্ট কথাও কথা শুনি মানে, মোৰ মানে বহুত দুখ লাগিলে, আমি ইমান সুবিধা পাইও আমি একো কৰিব পৰা নাই। তেওঁলোকৰতো কিমান কষ্ট, তেওঁলোকৰ কিমানটা দুখ। যেতিয়া মানে দুখ টো এনেকুৱা হয়, যেতিয়া লগৰ কোনোবাই নিজৰ মাক-দেউতাকৰ প্ৰশংসা কৰে বা মিটিং লে মাক-দেউতাক আহে। কিন্তু তেওঁলোক, তেওঁলোকৰ কোন আহিব। তেওঁলোকৰ কোন যাব মানে, অভিভাৱক হৈ পেলাই।
হয়।
সেইবোৰ প্ৰায় মানে অ', সেইবোৰ কথা শুনি মোৰ দুখো লাগিলে, কিন্তু আৰু বহুতো মানে এনেকুৱা অনুপ্ৰাণিত হলোঁ, মানে তেওঁলোকৰ কথা শুনি। তেওঁলোকৰ ধৈৰ্য, তেওঁলোকৰ মানে সাহসটো দেখি পেলাই মই বহুত অনুপ্ৰাণিত হৈছোঁ। প্ৰেৰণা পাম মানে গম পোৱা নাই, তেওঁলোকৰ পৰা। তেওঁলোকে ইমান কষ্টৰ মাজতো মানে ইমান হাঁহি, ইমান সাহস, মানে সেইবোৰ এনেই তোমাৰ, এনেকুৱা সাধাৰণ আমি ল'ৰা-ছোৱালী, শিশুসকলৰ মানে তেওঁলোকৰ নাই মানে সেইটো সাহস।
হয় হয় এ, যিসকল মানে শিশু শিশু আছে, সেই শিশুসকলৰ মাজৰ পৰাইতো উম্, মানে ভৱিষ্যতে এজন ডক্তৰ, শিক্ষক বা
এ কিমান মানে সমাজৰ প্ৰতিষ্ঠিত ব্যক্তিৰ জন্ম হয়, গতিকে সেই শিশুসকলকো মানে এনেকে নিৰাপত্তা দিয়া বা শিশুসকলৰ ভৱিষ্যত গঢ় দিয়াতো, আমাৰ বা আমাৰ সকলোৰে বা যিসমূহ মানে শিশু সং সংস্থা আছে, সেই সংস্থা সমূহৰো দায়িত্ব, চৰকাৰৰ দায়িত্ব। আমি যিসকল সমাজৰ ভাল, ভাল নহয়। যি সকলে মানে এনেকুৱা কাম বিলাকত লাগি থাকো। তেওঁলোকৰো দায়িত্ব। অ', আৰু তোমাৰ চাগে বহুত অভিজ্ঞতা হ'ল তাত গৈ।
তাত অভিজ্ঞতাও হ'ল বাৰু। তাৰপিছত তুমি সুধিছিলা, মই কি নিছিলোঁ সিহঁতৰ কাৰণে। অ', মই মানে তোক এই কিতাপ লৈ গৈছিলোঁ মই। কিমান আছে, ইমানো নাজানোঁ আমি। অইন নহ'লেও অলপমান মানে কিতাপ নিছোঁ তাত, পঢ়িব পৰাকে চবেই। কলম হওঁক বা বহি হওঁক, তোমাৰ আৰু অলপমান নতুন কাপোৰ, লগতে ফল মূল হওঁক বিস্কুটৰ পেকেট, হৰ্লিক্স তেনেকুৱা মানে। বাক খেলনা বা সৰু সৰু তাত বাচ্ছা আছে। সিহঁতবোৰৰ কাৰণে তোমাৰ খেলনা নিছোঁ, মানে শিশু সকলে সেইবোৰ পাই মানে বহুত আনন্দ হৈছে। মানে তেওঁলোকৰ যিটো মানে অ', বস্তুতো পোৱা যিটো হাঁহি মানে, হাঁহিত মানে মোৰ চকুৰ পানী ওলাই গৈছেগৈ। গম পোৱানে!
মানে এটা আৱেগিক মুহূৰ্ত হৈ গৈছে আৰু তাত। এ আৰু তোমালোক, তোমালোকে হেৰি শিশুসকলৰ লগত চাগে খেল-ধেমালিও কৰি আহিছাঁ!
হয় হয়, আমি নিশ্চয়। আমি তাত এ কুইজ পাতিলোঁ, এনেকে কুইজ খেলা নিচিনাকে খেলিলোঁ। তাৰপিছত আমি গান গালোঁ, ছবিও আঁকিলো। সিহঁতৰ লগত বিভিন্ন খেলো খেলিলোঁ। এ কিছুমান শিশুৱে যে ইমান সুন্দৰ গান গাইছে, কবিতাও আবৃত্তি আবৃত্তি কৰিছে মানে, তেওঁলোকৰ প্ৰতিভাৰ কথা মই নকলে নোৱাৰিম মানে, গম পোৱানে! ইমানেই প্ৰতিভা। তাত থকাৰ পিছতো তেওঁলোকে গান, গোৱাই গানেই, ইমান ধুনীয়াকে গাইছে, কবিতা আবৃত্তি কৰিছে লগতে, তোমাৰ হেৰি এই, নাচ নাচিছে, ধুনীয়াকে কিছুমানেতো তোমাৰ বৰগীত পৰিবেশন কৰিছে।
অ, ইমান বেছি মানে প্ৰতিভাবান।
অ, বহুত প্ৰতিভা আছে। তেওঁলোকৰ কোনোৱে কম নহয় মানে, তেওঁ আৰু তেওঁলোকৰ সি খিষ্টাছাৰৰ কথা কি ক'ম তোমাক? তেওঁলোকে অকল গোৱা বা সেনেকুৱা খিনি বা পঢ়াৰটোৰ উপৰিও তেওঁলোকৰ শিষ্টাচাৰো বহুত মানে, আমি গৈ পিছতে তেওঁলোকে আমাক নমস্কাৰ দিছে, এ এনেকে নমস্কাৰ দিয়াৰ তাৰ পিছত এনেকে আমাক এনেকে মাতি আনিছে ভিতৰলে, সি তাৰে মানে কোনোবা ছোৱালী দুজনী মানে আমাৰ তাত পানী আনিছে, তাৰ পিছত এনেকে, ইমান ধুনীয়া লাগিলে পৰিৱেশটো।
হয় মানে, প্ৰতিভাসম্পন্ন লগতে খিষ্টাচাৰি।
অ, শিষ্টাচাৰো শিকাইছে লগতে তেওঁলোকক কাম কৰাৰ অভ্যাসো শিকাইছে মানে। মানে এজন এ, আলহী আহিলে তেওঁলোকক কেনেদৰে অপ্ৰায়ন কৰিব আলহীজনক, সেইটোৱে তাত, তাতো মানুহ আছে সেইখন এটাই ভাল লাগিলে তাত তোমাৰ এ, যিজন পৰিচালক পৰিচালকজন, খুব নিয়াৰিকৈ কামবোৰ কৰিছিলে মানে, সেই মানে আশ্ৰমখন বহুত নিয়াৰিকৈ চলাই গৈছে, তাত বিভিন্ন ধৰণৰ কাম কাম কৰা তোমাৰ মানুহ আছে। তাত তোমাৰ ভাত বনোৱা মানুহ বা চাহ তাহ বনোৱা মানুহ বেলেগ হয়। তেওঁলোকৰ সৰুখিনিৰ মানে কাপোৰ-চাপোৰ ধোৱাৰ কৰা গুটি-খিনি বেলেগ হয়, তাত তোমাৰ গোটেই আশ্ৰমখন যথেষ্ট ডাঙৰ মানে। তোমাৰ সেই চাফ-চিকুণ কৰা যেগা, মানুহ বেলেগ।
অ, অ, আচলতে এটা শিশুৰ জীৱনত মানে, নিয়মানুৱৰ্তিতাতো বহুত বেছি জৰুৰী আৰু সৰুৰ পৰা যদি নিয়মানুবৰ্তিতাটো শিক শিকায় তেন্তে এ, ভৱিষ্যতে তেওঁলোক এজন, এজন সফল নাগৰিক হবই পাৰিব আৰু অনাথ আশ্ৰম বিলাকে চাগে নিয়মানুবৰ্তিতা ধুনীয়াকে শিকাই দিছে।
শিকাইছে, শিকাইছে মানে এখন ঘৰৰ-ঘৰৰ পৰা ঘৰত থকা শিশুৱেও চাগে ইমান খিনি নাজা জানিব মানে তাত থকা শিশুজনৰ, ইমান সৰু শিশুৰ দায়বদ্ধ কৰ্তব্য অ, খিনি দেখি মই মানে, মনতো কিবা ভা, বহুত ভাল লাগি। গল মই ঘৰত আহিও মানে চিন্তা কৰিছোহি, ভাবি আছো মানে তেওঁলোকৰ কথা।
অ, তোমাৰ জীৱনৰ চাগে এটা মানে স্মৰণীয় আৰু এটা মানে এটা বিশেষ মুহূৰ্ত ন, সেই দিনটো, মোকো এদিন লৈ যাবা।
সেইটো নকলে নোৱাৰি মানে, বিশেষ মুহূৰ্ত বহুত ভাল লাগিলে।
অ, মোকোএদিন লৈ যাবা।
অ, অ, ওলাবা ওলাবা। বহুত ভাল পাব তেওঁলোকে,, তেওঁলোকৰ কাৰণে মানে তোমাৰ ডাঙৰ, ডাঙৰ তোমাৰ তেওঁলোকে মানে সেই শিশুসকলক তুমি ডাঙৰ এক উপহাৰ একো দিব নালাগে, তেওঁলোকক যদি এটা চকলেটো দিয়া তুমি। বা এডাল পেঞ্চিল বা এটা কলমো তেওঁলোকক লৈ যোৱা তেওঁ মানে তেওঁলোকৰ হাঁহিটো চাবলে ভাল লাগে মানে, সেই বস্তুটোৰ পৰা তেওঁলোক হেৰিটো মানে, কিমান মানে এটা মৰম। কি বুলি ক'ম, তোমাক মই ভাষাৰে মানে বুজাব নোৱাৰোঁ, কিছুমান কথা।
হয়। আৰু আমি এতিয়া ছাত্ৰ -ছাত্ৰী হিচাপে কিন্তু তেওঁওলোকৰ বাবে বহুত কাম কৰিব লাগে। নহয়নে বাৰু?
হয়, হয়।
হয় ছাত্ৰ -ছাত্ৰীক আমি বিলাকে
তেওঁলোকৰ মানে এতিয়া কিছুমানে অ' মানে অনাথ বুলি তেওঁলোকক মানে ইনচাল্ কৰে। তেওঁলোকৰ গাততো কোনো তেওঁলোকৰ কিছুমান এনেকুৱা মানে উ', মাক -বাপ, মাক -দেউতাক আছে যিয়ে মানে বিবাহৰ আগতে মানে তেওঁলোকে নিজৰ সুখ তোৰ মানে হেৰি কৰিবলৈ এ' কি বুলি ক'ম মই তোমাক এতিয়া! সেইকাৰণে অ' সেইটোৱেই শাৰীৰিক সুখ উপভোগ কৰিবৰ কাৰণে তেওঁলোকে এ' তেনেকুৱা মানে কিছুমান কাম কৰি অ' এটি নিষ্পাপ শিশুৰ জীৱনটো ধ্বংস কৰি দিছে। এতিয়া সেই শিশুটো মৰিলে নে এতিয়া তুমিয়ে যে চাইছা সেই শিশুটো মৰিলেনে আছে নে তেওঁ অ' সেই মাতৃজনী বা সেই মানুহজনী অকণো মনটোত একো হ'ল নহয়,
আচলতে তেওঁলোকে তেওঁলোকৰ চাগে সেই সেই সময়কনতহে তেওঁলোক মানে উপভোগ কৰিব বিচাৰে বা শিশুও এটাৰ যে জন্ম হ'ব বা শিশুটোৰ কি হ'ব তেওঁলোকে সেই বিষয়ে অক
আজিকালি আজিকালিতো এইবোৰ বহুত মানে বিভিন্ন ধৰণৰ বৈজ্ঞানিকভাৱে আহ, মানে তোমাৰ পদ্ধতি বহুত ওলাইছে ন এইখিনি অপাৰেচন কৰা বা তোমাৰ বেলেগ কিবা কৰা কিন্তু এই সি শুটি জন্ম হোৱা লাগে তেওঁলোকে সেইটো। ৰাখিব নালাগে যেতিয়া তহঁতি ৰাখিবই নোৱাৰো ৰাস্তাত পেলাই থৈ যাবলৈ কি দৰকাৰ
হয়, হয়, কিন্তু এনেকোৱাও মাক -বাপেক দেখিছো যি মাক -বাপেকে মানে নিজৰ ল'ৰা -ছোৱালী কেইটাক বাকী অনাথ শিশু সকলৰ ওচৰত থাকিব নিদিয়ে বা মানে অনাথ বুলি কৈ ইন ইনচাল্ট কৰাও দেখিছোঁ তেওঁৰ কিন্তু সেই শিশুত
মানে সেইখিনি এ নিজৰ সন্তানক কি শিক্ষা দিছে? বাৰু সেইটো মানৱীয় মূল্যবোধ। বুলি একোৱে নাথাকিলে অকল মানে তোমাৰ পঢ়াৰ শিক্ষাটো ল'লেই তেওঁলোক ডাঙৰ মানুহ আৰু
অ' আৰু বৰ্তমান সময়ত মানৱীয়তাতকেতো বেছি ডাঙৰ ধৰ্ম একোৱেই নাই।